উ
অঁ হেল্ল' উম! শুনিছোঁ-শুনিছোঁ। মোৰ মাতটো শুনিছা নে?
অ! শুনিছোঁ-শুনিছোঁ।
এয়া তোমাৰ এনেই ফেনৰ তলতে বহি আছোঁ। তুমি কি কৰিছা?
অ! এ মইও তোমাৰ এই ফেনৰ তলতে বহি আছিলোঁ। গৰম-চৰমো পৰিছে। অ! তাকে ভাত, পানী খালানে?
ভাত, পানী খালোঁ-খালোঁ। তুমি খালা নে? উম ভাত তোমাৰ এইয়া ডিম বনালে ঘৰতে, তাৰ পিছত দালি অকমান বনালে।
অ অ বাকী খেতি-বাতি কৰিছা নহয়?
উম! খেতি-বাতি কৰিছে-কৰিছে। তাকে তুমি আজি ইমান দিনৰ মূৰত ফোন কৰিলা, ভালেই কৰিলা বাৰু মইয়ো তোমালে
অ অ! এই মানে কি হ'ল গম পাইছা নাই? মোৰ মানে তোমাৰ সেই নতুনকে বিজনেচ এটা আৰম্ভ কৰিলে ভাল হব নেকি তাকে ভাবি আছোঁ। মানে এতিয়া মই বিজনেচ এটা কৰিম বুলি ভাবি আছোঁ দেই। তাকেহে কি বিজনেচ কৰিলে ভাল হব মই সেইটো বুজি পোৱা নাই মানে। সেইয়ে তুমি কিবা আইডিয়া-চাইডিয়া আছে যদি দিয়া চোন মোক, মানে কেনেকুৱা ধৰণৰ বিজনেছ কৰিলে লাভ হব।
অ! এতিয়াতো এইটো কথাৰ কাৰণে ফোন কৰিলা ভালেই হ'ল কাৰণ মই নিজাকে নিজাকে এটা বিজনেছ কৰিয়েই আছোঁ। আজি ছমাহ মান হ'ল। তুমি গম নোপোৱা চাগে? কাৰণ এতিয়া খবৰ-খাতিও লোৱা হোৱা নাই যে, ফোন-চোন কৰা হোৱা নাই। তুমি ফোন কৰিলা, ভালেই কৰিলা এতিয়া বিজনেছৰ ওপৰত আইডিয়া কেইটামান দিব পাৰিম বাৰু, যিহেতু মই নিজে এটা বিজনেছ চলাই আছোঁ। এতিয়া মানে মোৰ বিজনেচটো কেনেকুৱা আচলতে ফাৰ্মিঙৰ নিচিনা দেই। কাৰণ মই নিজাকৈ ঘৰতে মানে এখন ব্ৰইলাৰ ফাৰ্ম খুলি থৈ দিছোঁ। সেই আচলতে মই প্ৰথম ব্ৰইলাৰ ফাৰ্মৰ কথাই কওঁ নেকি ন তোমাক?
উম! কোৱা-কোৱা।
এতিয়া চোৱা ব্ৰইলাৰ ফাৰ্ম এখন খোলোতে আচলতে কি হয় প্ৰথম কথা তোমাক এখন ধুনীয়া এটা মানে জেগা লাগিব। যত মানে কি হয় একদম বেছিকে ৰ'দো নপৰে বা একদম একেৰাহে ঠাণ্ডাও হৈ নাথাকে। একদম মানে মিডিয়াম টেম্পাৰেচাৰৰ জেগা লাগিব। তাত তোমাৰ কি হব তুমি একদম প্ৰথমতে সেই জেগাখিনি চাফ-চিকুণ কৰি তুমি এটা ঘৰ বনাই ল'ব লাগিব। সেই ঘৰটোত কিন্তু তুমি ওপৰত টিংপাত ব্যৱহাৰ কৰিলে নহ'ব। কাৰণ কি হয় আজিকালি যিবিলাক টিংপাত ওলাইছে এই টিংপাত বিলাকে কি কৰে দিনত তোমাৰ গৰমতটো ধৰি ৰাখে তাৰপিছত ৰাতি হলে তুমি চাবাচোন সেই টিংপাত বিলাকে কি কৰে গৰমটো ভিতৰলে এৰি দিয়ে
অহ
সেই ক্ষেত্ৰত কি হব জানানে আমাৰ যিবিলাক ব্ৰইলাৰ এই চৰাই বিলাক কি হয় এই ব্ৰইলাৰ বিলাকৰ এটা মানে বহুত বেয়া গুণ ইহঁতে সি গৰমো সহ্যয় কৰিব নোৱাৰে আৰু বেছি ঠাণ্ডাও সহ্য কৰিব নোৱাৰে সেই ক্ষেত্ৰত তুমি ওপৰত কি দিব পাৰা আমাৰ যে এইবিলাক কাৰ্ডবৰ্ড থাকে আমাৰ এই ধৰা কাগজৰ যে কাৰ্টুন বিলাক এই কাৰ্টুন বিলাক আনি তুমি সেই কাৰ্টুন বিলাকে প্ৰথম ওপৰত এটা লেয়াৰ দিব লাগিব যাতে মানে বৰষুণ দিলে ভিতৰলে পানীতো খৰকে সোমাব নোৱাৰে তাৰ পিছত তুমি কি কৰিব পাৰা সেই কাৰ্ডব'ৰ্ড খিনি দি তাৰ ওপৰত লাহেকে টিপাৰ কিনি আনি সেই টিৰপাল কেইখন পাৰি দিব পাৰা তাৰ মানে তেতিয়া বৰষুণ দিলে পানীতো আচলতে টিং পাতৰ নিচিনা কাম কৰিব এই তেনেকে কৰি তুমি লাহেকে তল খন এ তলৰ খিনি একদম মাটিৰে কৰি ৰাখিব লাগিব তাৰপিছত মাটিৰ ওপৰত তুমি হেৰি দিব পাৰা এইটো যে আমাৰ ধানৰ পৰা যে ওলাই প্ৰতান সেই প্ৰতান বিলাক কি হয় আচলতে ধানৰ মেল বিলাকত একদম উপলব্ধ হৈ থাকে সেইবিলাক আনি তুমি একদম মাটিত একদম বিস্তাৰিত ভাৱে দি দিলা তাৰ পিছত তুমি সেই পিছৰ কাৰ্য খিনি আৰম্ভ কৰিব পাৰা মানে ধৰা ব্ৰইলাৰ পোৱালি কিনি আনিলা প্ৰথম প্ৰথম আৰম্ভ কৰোঁতে কি হব তুমি বস্তুখিনি শিকিবা ন সেই ক্ষেত্ৰত তুমি বেছিকৈ মানে বেছি পোৱালি আনি লাভ নাই কাৰণ তুমি আইডিয়টো ইমান নাপাবা তেতিয়া কি হ'ব কষ্ট হব পাৰে তুমি ধৰা প্ৰথম পোন্ধৰশ বা দুহেজাৰ মান পোৱালি আনি তাত এৰি দিলা উম এৰি দিয়াৰ পিছত কি কৰিলো লাহেকে তুমি সেই পোৱালি খিনি য যত্ন ল'বলৈ তুমি তাত হেৰি দিব পাৰা মানে ধৰা এ আগতে যে এটা বাল্ব আছিলে তোমাৰ পিলামেন্টেলে জ্বলে যে হালধীয়া যিটো বাল্ব সেই বাল্বটো তুমি ব্যৱহাৰ কৰিব পাৰা তেতিয়া কি হব ৰাতি যেতিয়া ঠাণ্ডাতো অকমান পাব সেই বাল্ব বিলাক একদম খুব তলত লগাব লাগিব মানে তাতে সেই ব্ৰইলাৰ ব্ৰইলাৰ পোৱালিতকৈ মানে ধৰা এফুট বা ডেৰ ফুটহে ওপৰত থাকে তেতিয়া সেই বাল্ব তোৰ পৰা যিটো তাপ ওলাব সেই তাপটোৱে কি কৰিব সেই পোৱালী বিলাকক গৰম ভাপ দি থাকিব তাৰ পিছত তুমি দিনৰ ভাগত কি কৰিব পাৰা যেতিয়া অত্যাধিক গৰম উঠিব এ কিছুমান এ ডাঙৰ ডাঙৰ কোলাৰ পায় নহয় বিলাকে একদম বহুত ডাঙৰ ডাঙৰ এৰিয়াৰ হাৱা দি থাকে সেই তেনেকুৱা কোলাৰ এটা তুমি কিনিব লাগিব সেই আচলতে এইবিলাক কৰোঁতে অকণমান ইনভেষ্টমেণ্ট কৰিব লাগে যাৰ ফলত কি হয় তেতিয়াহে তুমি লাভ হ'ব এ যেনেকুৱা ধৰণৰ তুমি এটা কোলাৰ আনি এৰি দিব পাৰা যাৰ ফলত কি হব পোৱালী বিলাক তেতিয়াহে গৰম দিনতো তোমাৰ হাৱাটো পাই থাকিব এ ফেনো ব্যৱহাৰ কৰিব পাৰি কিন্তু ফেনে কি কৰে আচলতে বাহিৰৰ গৰম হাৱা খিনি টানি আনে সেই ক্ষেত্ৰত- ফেনখন মানে বেছি লাভ হব বুলি মই নকওঁ। সেই তেনেকুৱাকে তুমি পোৱালি খিনি আনিলা পোৱালি খিনি দি এইবিলাক কৰাৰ পিছত তুমি লাহেকে- দানা চানা কিনি আনিলা দানা চানা কিনি আনি লাহেকে তুমি জেগাই জেগাই এইবিলাক দানা দিয়া এইবিলাক সা সঁজুলিবোৰ দিয়ে দিয়ে। তাৰপিছত সেইবিলাক দি লাহেকে থলা থলা তেনেকে পোৱালি ডাঙৰ হল তাপা লাহেকে- কন্টেক্ট এটা লব লাগে লৈ পেলাই গোটেই খিনিয়ে একেলগতে মানে- হলচেল ৰেটত যদি বেছি দিয়ে তেনেহলে তোমাৰ সেই ধৰণে লাভ হৈ যাব তাৰ পিছত- তুমি ধৰা আৰু বেলেগ বিজনেছো যদি কৰিম বুলি- ভাবা একেবাৰে উমহ এক্দম সহজ বিজনেচ আছে আমাৰ ছাগলী তাৰপিছত ধৰা- গাহৰি ফাৰ্ম সেই তেনেকুৱা ধৰণৰ বিলাক কৰিব পাৰা আৰু তুমি ব্ৰইলা- ফাৰ্ম খুলিলে লগত আৰু এটা কাম কৰিব পাৰা কি- তুমি এটা পুখুৰী খান্দি তাত লাহেকে মাছ উৎপাদন কৰিব পাৰা কাৰণ কি হয়- মাছ উৎপাদন কৰিলে আৰু এটা লাভ হ'ব আমাৰ ব্ৰইলাৰৰ যিখিনি বিষ্ঠা থাকে- সেইখিনি তুমি কি হয় এনেইতো সেইখিনি আমাৰ পেলনীয়া বস্তু, কিন্তু মাছে কি কৰে সেইবিলাক খাই সেইবিলাক খাই হজম কৰিব পাৰে। তাৰ পৰা ওলোৱা যিখিনি আমাৰ বিষ্ঠা খিনি কি কৰিব পাৰা মাছক দি দিব পাৰা যাৰ ফলত কি হ- ব এক গিলি এক গুলিত দুই চিগাৰ কৰা নিচিনা হ'ব। তোমাৰ ব্ৰইলাৰো হৈ থাকিলে আৰু এইফালে মাছো হৈ থাকিলে। সেই তেনেকুৱা ধৰণৰ কথা আচলতে।
অ অ তাকে তুমি আইডিয়া খিনি ভালেই দিছা দেখোন। তাকে তেনেকুৱাই কিবা এটা কৰো নেকি ভাবি আছো মানে শুনা দেই মই- প্ৰথমতে তোমাৰ এনেকুৱা ধৰি লোৱা- চাকৰি তাকৰি কৰিম বুলিহে ভাবি আছিলো তাৰ পিছত মানে কি হ'ল মই চাক- কৰি পিনে নাপালোগে কৰিবলে তাৰা মই সেইটো- মানে ভাবিলো মানে কিবা এনেকুৱা বিজনেছ কে আৰম্ভ কৰো নেকি। মানে মই তোমাৰ বহুত মানুহ দেখ কিছু গম পাইছা নে ত বিজনেছৰ পৰা মানে বহুত লাভ হয় সিহঁতৰ।
কি হয় বিজনেছে এটা চাকৰি সমান দৰমহা দিব পাৰে।
অ দিব পাৰে সেইটোৱেতো মই সেই কথাখিনি তোমাৰ বহুত মানুহৰ পৰা শুনিছো। মানে তোমাৰ সেই বিজনেচ মেন বিলাক তোমাৰ চাবচোন বহুত ধনী যে, আচলতে মানে মেইন কে তোমাৰ যিখিনি চাকৰি কৰা মানুহ থাকে সেই চাকৰি কৰা মানুহবিলাক মানে বেছিভাগে তোমাৰ মিডোল ক্লাছ ফেমিলিত মানে থাকে গম পাইছানে কিন্তু মানে যিসক কল মানে বিজনেচ মেন তেওঁলোক কিন্তু একদম পুৰা হাই হাই ক্লাছত থাকে কিন্তু অঁ। এই তাৰ মানে কাৰণটোয়ে হৈছে তোমাৰ সিহঁতৰ মানে যিটো বিজনেচ বিজনেচৰ পৰা মানে সিহঁতৰ লাভটো বেছি হয় মোৰ মানে সিত টো ভাবি মেলিয়ে মই এতিয়া বিশ্বাস আৰম্ভ কৰিম বুলি ভাবিছো। ধৰি লোৱা এতিয়াতো সকলো কামটো সৰুৰ পৰাই আৰম্ভ হয় নহয় জানো?
হয়।
মানে মই ভাবিছো একেবাৰে তোমাৰ প্ৰথমৰ পৰাই তোমাৰ সৰুৰ পৰা আৰম্ভ কাৰণ সৰুৰ পৰা মই ধুনীয়াকে বঢ়াই বঢ়াই গৈ থাকিম লাহে লাহে।
বেয়া নহয় বেয়া নহয় একদম ধুনীয়া।
তাকে তুমি এতিয়া যে আইডিয়া চাইডিয়া বিলাক দিছা তাকে মই ভাব ভাবিছো, প্ৰথম ব্ৰইলাৰ ফাৰ্ম এখনকে খুলি দিওঁ। অ, তোমাৰ ধৰি লোৱা মোৰ এতিয়া হাতত তোমাৰ পঞ্চাশ হাজাৰ মান টকা আছে আৰু। তাকে, মানে সেই মোৰ বেছি পইচা নাই মানে এতিয়া। আগতে আছিলে মই সেইখিনি মানে বেলেগ কামত খটুৱাই দিলো। তাকে মই এতিয়া প্ৰথম ব্ৰইলাৰ ফাৰ্ম এখন খুলি লওঁ ন?
উম উম।
অ ব্ৰইলাৰ ফাৰ্ম এখন খোলো নে? বিশ হাজাৰ মান হৈ যাব -
হৈ যাব। তুমি যদি তোমাৰ বাজেট পঞ্চাশ হাজাৰ তেনেহলে, তুমি কি কৰিব পাৰা এই পথ প্ৰথম ঘৰৰতটো ইমান ডাঙৰকে নবনালেও হব। সেইবিলাক কম খৰচ কৰি, তুমি বাকী যত্ন পাতিত খৰচটো বেছিকৈ কৰিব পাৰা
হয় হয়। অ সেইটো তাকে তেনেকুৱাই কৰিম বুলি ভাবি আছো, মানে ধৰি লোৱা প্ৰথমতে ঘৰটো অলপ সৰুকে বনাই লম, তাৰপিছত তাত ধুনীয়াকে তোমাৰ তুমি যে কৈছিলা অথনি, যে তোমাৰ সেই ধানৰ যি সমূহ পতান, কেতিয়াবা পটান আৰু তুঁহগুৰি তেনেকে মিক্স কৰি, তোমাৰ একেবাৰে তলখনত একেবাৰে মানে হিচটি কৰি দিম। মানে তোমাৰ এটা দাঠ তৰপৰ নিচিনা বনাই দিম আৰু, তাৰ পৰা কি কৰিম অ তাতে তোমাৰ ব্ৰইলাৰ পোৱালি তোমাৰ অ পোন্ধৰ শ, দুইহেজাৰ মান লৈ আহিম ন? তাৰপিছত সেইখিনি আনি মেলি তোমাৰ আ, তাত পুহিম তাৰ লগতে তোমাৰ কি কৰিম, আজিকালি তোমাৰ মেডিচিনো পাই নহয় ধৰি লোৱা, বইলা পোৱালী বিলাক খুব সোনকালে মৰি মৰি যায় ন? সেইটো তোমাৰ কণ্ট্ৰল কৰিব তোমাৰ ইনজেকচন দিব লাগিব, আৰু তাৰ লগতে কি কৰিব লাগিব, সিহঁতৰ তোমাৰ যিটো দানা সেই দানাটো লৈ আহিম নহয় জানো? তাৰপিছত - তোমাৰ সেইটো তোমাৰ হেৰি হৈ গলেতো তোমাৰ অ এমাহ দুমাহ মান লাগিব ন ডাঙৰ হবলৈ? অ তাৰপিছত তোমাৰ সেই, এমাহ দুমাহ তোমাক খুব ধুনীয়াকে কষ্ট কৰি দিম আৰু।
উম উম।
তাৰপিছত যেতিয়া পইচাটো আহি যাব, সেইয়েহে তোমাৰ প্ৰথম বেচাৰ পিছত যেতিয়া পইচা খিনি আহি যাব, তাৰ পিছত কি কৰিম তুমি যে কৈছিলা সেই ফিচাৰী কথা?
অ অ।
মানে ম মৎস্য উৎপাদন কৰিব লাগিব, মানে প্ৰথম সেইফালে মোৰ কাষতে মানে মাটিডৰা আছেই, এনেই পৰি আছে। নাইবা খেতি বাতিও নহয় তাত ভাল ভালদৰে, তাতে কি কৰিম এটা তোমাৰ ডাঙৰকে ফিচাৰী এটা খান্দি দিম,
উম।
তাতে ধুনীয়া ধুনীয়াকে তোমাৰ দহ হাজাৰ মান টকাৰ মাছ দি দিম, তাৰপিছত তোমাৰ সেই ব্ৰইলাৰ যিখিনি বিষ্ঠা আছে তুমি কৈছিলাই, সেইখিনিও তাত ঢালি দিম, এ কি হব, সেইখিনি তোমাৰ মাছে খাব পাৰিব।
খাব পাৰিব হয়।
অ, আৰু তাৰ লগতে কি কৰিম হেল্ল' শুনা পাইছানে? অ অ। তাৰ লগতে কি কৰিম তোমাৰ সেই যিটো মাছৰ দানা, সেই মাছৰ দানাও অলপ লৈ আহিম। ন তাৰপিছত তোমাৰ মাছৰ দানাখিনিও তাত দি দিম, তোমাৰ ধৰি লোৱা সেইফালে তোমাক কি হব এইফালে ব্ৰইলাৰ ফ্ৰামৰ পৰা পইচা পাই যাম আৰু ইফালৰ পৰা কি হ'ব যিটো মৎস্য বা মাছ সেই মাছ-মাছখিনি বেচি পিনি তাৰ পৰাও পইচা পাই যাম। অঁ মই অঁ সেই দুটা হেৰি কৰা পিছত কি কৰিম মানে ধৰি লোৱা মোৰ গম পাইছা নাই একেবাৰে সৰুৰ পৰা মই ডাঙৰলে লৈ গৈ থাকিম মানে। কাৰণ মই তোমাৰ এটা বস্তুতে সীমাবদ্ধ নাথাকো, গম পাইছা নাই? মই তোমাক কি কৰিম সেই তাৰ পিছত লগে-লগে ছাগলীৰ ফাৰ্ম আৰম্ভ কৰি দিম। অঁ তাৰপা ছাগলী তোমাৰ তেনেদৰে ছাগলী যেতিয়া হব আকৌ ছাগলী বেচা পিছত মই তোমাৰ গাহৰি ফাৰ্মলৈ গুচি যাম। তেনেকে অঁ ভাবিছোঁ তোমাৰ সেই তেনেকে মই বঢ়াই-বঢ়াই গৈ থাকিম। অঁ আৰু তেতিয়া কি হ'ব গম পাইছা নাই?
হয়।
তোমাৰ মই তোমাৰ সেই প্ৰথম যে মাছ আৰু তোমাৰ ব্ৰইলাৰ ফাৰ্ম যে কৰিম তাত তোমাৰ এমাহ তোমাৰ ভালকে কষ্ট কৰি দিয়াৰ পিছত মই সেইখিনি নিজে নকৰিম আৰু।
অঁ তুমি হেল্পাৰ ল'ব পাৰিবা অঁ।
চাই ল'ব পাৰিম তোমাৰ ধৰি লোৱা মোৰ নিজৰ যিটো মূলধন মই তাত খৰচ কৰিছিলো সেই মূলধনখিনি ইতিমধ্যে তোমাৰ ওলাই যাব হয় নহয় আৰু তোমাৰ সেই মূলধনখিনি আকৌ মই মানে ইনভেষ্ট কৰিম তোমাৰ যি মানে কৰ্মচাৰী লৈ আহিম।
হয়
কৰ্মচাৰীক তোমাৰ যিখিনি তোমাৰ দৈনিক হাজিৰা হয় সেইখিনি মই দি দিম আৰু। তাৰ পৰা কি হ কি কৰিম তোমাৰ অ নতুনকে আকৌ পুৰা বঢ়াই-বঢ়াই গৈ থাকিম। আকৌ তোমাৰ মানে কৰ্মচাৰী আৰু এড কৰি-কৰি-কৰি গৈ থাকিম আৰু। যেতিয়া মই বঢ়াই-বঢ়াই গৈ থাকিম সেইটোতো মোৰ বিজনেচৰ একদম ডাঙৰ বিজনেচ হৈ গৈ থাকিব। তেতিয়া মই তোমাৰ এতিয়া ধৰি লোৱা মিডোল ক্লাছ হৈ আছোঁ এতিয়া মই তোমাৰ হাই যাব পাৰিম গম পাইছানে?
পাৰিবা
মানে এতিয়া মোৰ ধৰি লোৱা মানে এটা মই টাৰ্গেটতে লৈ লৈছোঁ। কাৰণ মানে যিখিনি চাকৰি কৰা মানুহ সিহঁতকে মই অকমান ওপৰত যাব লাগিব।
যাব লাগিব হয়, নিশ্চয় থাকিব।
অ এতিয়া চাকৰিতকৈ ওপৰত যাবলৈ হ'লে চাকৰিতকেও মানে বেছি ইনকাম কৰিবৰ কাৰণে প্ৰথম এতিয়া উপায়টোৱ‌ই আছে যে এতিয়া বিজনেছ। গতিকে মই সেই বিজনেচৰ বিষয়ে তোমাৰ পৰাও আইডিয়া কেইটামান লৈ ললোঁ। যাতে মই তোমাৰ সেই বিজনেচত তোমাৰ ভালদৰে সফল হ'ব পাৰোঁ গম পাইছা নাই? ধৰি লোৱা মই এতিয়া ডাইৰেক্টটো বিজনেছৰ বিষ বিষয়ে ইমান জ্ঞান নাই। সেইকাৰণে মই তোমাৰ পৰা মানে আইডিয়াখিনি লৈ লৈছোঁ, কাৰণ তুমিটো